ঘৰত কি খবৰ?
ভাল খবৰ, ভাল খবৰ।
অ ভাত খালা?
তোমাৰ কেনেকুৱা? খালো খালো। তোমাৰ কেনেকুৱা খবৰ?
মোৰো ভালেই ৰ'বা।
অহ ঠিকে আছে।
মই ভাবিছিলো আজি আমি অলপ সমাজৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
অহ পাৰি পাৰি পাৰি।
এনে তুমি সমাজত অ এনে অলপ ক'ব পাৰিবা নেকি সমাজৰ বিষয়ে?
সমাজৰ সমাজ সমাজখন পাৰিম পাৰিম কিয় নিশ্চয় পাৰিম নিশ্চয় পাৰিম মই। সমাজ ব্যৱস্থাটো কাৰণ আমিতো এখন সমাজতে বসবাস কৰো। হয় নে নহয়? আৰু সমাজৰটো ক'ব লাগিলে এখন সমাজত বহুতো গণ্য গণ্য ব্যক্তিসকলো বাস কৰে বা এখন সমাজত যদি এজন মানুহ জীয়াই থাকিব লাগে এখন সমাজত যে থকাটো বহুত বহুতো গুৰুত্বপূৰ্ণ।
উম
আৰু হেল্ল'! সমাজ ব্যৱস্থা গুৰুত্বপূৰ্ণ তুমি কি ভাবা?
হেল্ল'! হেল্ল'!
অঁ ভিন্দেও।
এ তাৰমানে সমাজ এখন হবলৈ হ'লে তাত শিক্ষিত বা কিছুমান এনেকুৱা তাৰমানে শিক্ষিতসমূহ বা কিছুমান তাৰমানেৰ লাগি থকা শুনিবলৈ যিবিলাক তাৰমানে লাগে সেই সকলোবোৰ বস্তু বাকী এনে সমাজৰ বিষয়ে তুমি কি জানা?
নমস্কাৰ।
হেল্ল! হেল্ল'!